অহ কি কৰিছা এয়া ভাত খাই আহিছো আৰু
খালা
অহ ',
উম, গাছা ভাল পাইছ নে নাই?
গাটো অকণমান ভাল পোৱা যেন নাই চ কিন্তু তনচিলটো আছে মানে ডিংগিত।
উম,
সেইটো কাৰণে এবাৰ ডক্তৰক দেখাবই লাগিব গাতটো মানে বেছি দুৰ্বল হৈ গৈছে মোৰ মানে ৱেইটটো ৰাখিব। মোৰ পৰা নাই নিজৰ
উম,
এ জ্বৰত বাৰতে হয়ে। কিন্তু হলেও বা ভ হা
ৱাহ
নহয়- নহয় একো নাই।
ড- ডক্তৰৰ তাত কেতিয়া যাবা?
ৰক্তটা জানো কালি যাম নেকি।
অ', যোৱাগৈ।
উম,
এনে হেৰি গৰম বন্ধত ফুৰিব যাম বুলি ভাবিছো যাবা নেকি।
কত?
তোমাৰ এনেই গাড়ী এখন ললো হয় আৰ্টিকা এখন। ৰাতি ল'ৰাকেইটা গ'লো হয়।
আহ পাৰি
পাৰি ন। এনেই ভালুকপুঙৰ ছাইডে গ'লো হয়।
আহ,
ইমান দূৰ নাযাওঁ আৰু ওচৰতে
অহ ',
যাবা ন।
যাব পাৰি।
উম, চবকে কৈ চাম।
অ',
কিবা কয়।
এই মই মোৰ বাৰডে ইণ্ডিয়া বাৰডে পঞ্চাশ টকা এটা সুধিলে মই মাৰি দিলো বাৰ্ডে।
শনে
লক্ষ্যই
মোৰ পাও লৈছে।
কিমান?
পঞ্চাছ টকা।
অহ ',
আকৌ মই শুভাংকৰকো দিব লগা হৈছে পঞ্চাছ টকা।
কিয়?
তাৰ মোবাইলৰ স্কেনাৰ যে দিছিলো।
এৰা
আৰু নিদো আৰু হৈ গ'ল।
হা
তাৰ তাতে পইচাটো সোমাব।
অহ ',
কিন্তু মই পইচা নিদিও আৰু হৈ গ'ল।
অহ ',
হয় প্ৰতিটো বাৰে বাৰে দি থাকিম নেকিহত মোৰ তাত কি থাকিব যদিটো মই সিহতকে বিলাই দিও।
আহ, সেইটো হয় বাৰু আহ।
মই পইচাটো আজি আনিম আনি পেলাই তোমা। ধাৰ মাৰোতে যাব দোকানত দিব আছে।
আহ।
আকৌ ছোৱালি তাকো দিব আছে পঞ্চাছ টকাতে ধাৰ মাৰতে যাব। মই এতিয়া দুশ বিশ টকাতেহে পাম
অহ। মই যি কৰিম শেষ এতিয়া ফৰ্টি নাইন গ্ৰামাৰ যে বোলা।
অ তোমাক তোমাৰ ব হেৰি ফেম পে আছে নহ।
অহ।
মোৰ ফেম পে নুখুলে নহয়।
কিয়
মোৰ বয়সতটো বাঢ়ি গ'ল যে ওঠোৰ বছৰ পাৰ হৈ গ'ল।
অহ।
এইটো উঠোৰ বছৰ তলত হে
অ।
মই এতিয়া ফোন ফোন পে এটা খুলিম বুলি ভাবি আছো গুগেল পে ফোনপে। লাগে হ এটা কিমান আৰু লোকৰ স্কেনাৰ দি কিবা এটা সময় হ'লে লোকৰ স্কেনাৰটো বিচাৰোঁ।
অহ।
জ্বৰ থাকিলে ভাল।
এইেটো হয় বাৰু
যি গৰম পৰিছে না ঘৰ পৰা পৰীক্ষা দিব মন যোৱা নাই।
আহ খাব ৰ। বহুত গৰম লাগিছে অ অহ।
বাকী কোৱা
বাকি কি আৰু।
টো ভাল কৰা আৰু খেলিব মেলিব যাব লাগিব নহয়।
এ জ্বৰ ভাল হোৱাই নাই।
পৰখিলৈ খেলটো খেলিব লাগিব দেই মই মাথাটো মিলাই আছো কেতিয়াবা হয়।
তাকে যোৱা ভাল তাৰপিছতো এ সাত আঠদিন মান ৰেষ্ট লব লাগিব যদি ভাল হয়।
অ নহ'লে জ্বৰ হয় যদি লগালগ খেলি দিয়া না। আকৌ জ্বৰ উঠি যাব।
আ আকৌ লগতে পাই যাব এই তিনদিন মান ৰেষ্ট লৈ ভালকে খাই কৰি। দেহাঁটোত অলপ পাৱাৰ আনিব লাগিব।
উম।
মানে কি আৰু ভাত চাত এইকেইদিন একো খোৱা নাই না তেতিয়া ভাল হোৱা পিছতো ভাত চাত ৰেগুলাৰ খাব লাগিব। নহ'লে গাডাল দুৰ্বল দুৰ্বল লাগি থাকিব।
তাকে।
বাকি কোৱা।
বাকী একো নাই আৰু বাকী কিনো।
কি কৈছা।
গৰমডাল আজি বেছি নহ।
উম।
ভয় লাগে অ অবিনাসে আকো ক'ৰবাত ধৰিছে নেকি সাপ চাব স্কুললে থুস্কুলে।
নাই ধৰা এদনাখন ধৰিব গৈছিলে মোৰ স্কুটি লৈও গৈছিলে পৰ্বতীয়ে গৈছিলে বোলে ফোন আহিছিলে স্কুলতে থাকোঁতে।
অ'।
তাৰপিছত দি পঠালো স্কুটিটো ধৰিলে।
ধৰিলে।
উম।
বেলেগ ধৰে ন এইদালে।
উম। মোৰ ভয় লাগে সাপ দেখিলে মোৰ ভয় লাগে সাপ দেখিলে।
অ'। সুুৰে ধৰা দি ধৰে দেই পোৱালিজনিয়ে।
উম।
বেলেগ ধৰে ভাই
উম।
হায় ছেকেণ্ডেৰী পাছ কৰা হৈছে কি গাড়ী চাৰি কিনিবা।
হে না ভাবিছো বোলেট এখন লওঁ বুলি। কিবা হয়। অল্ড মডেল খনে ল'ম ল'লে, নিউ মডেল নলওঁ পালে পাম নাপালে নাই আৰু।
আহ।
অ' খা পইচাৰো কথা আছে নহয় ঘাপকেটো কিনিম বুলি কৈ কিনিব নোৱাৰি। চাহচোন কি হয় পাছ কৰা আশাটো নাই। মই যে পাছ কৰিম যি পঢ়িছোঁ।
উম।
এই চিমটো তোমাৰনে?
অ' এইটো মোৰ।
কেতিয়া হ'ল চিমটো লৈ ল কি হয়ৰ চিম এইটো
এয়াৰটেলৰ হয়।
উম, নাম্বাৰটো দেখিয়ে মোৰ গম পাইছো ইয়াৰটেল বুলি।
হা,
নাম্বাৰটো দেখিয়ে গম পাইছো এয়াৰটেল বুলি।
উম, এইটো ফোনটো কিনা দিনাই বনাইছিলো।
উম। সেইনাখন মোৰ লগত কি হ'ল জানা।
কি।
মোৰ মানে এখন চিম আছিলে হা, জিঅ' চিম তে ৰিচাৰ্জ খতম মোৰ তাত পইচাও আছিলে। তাৰপিছত ফিৰি- ফিৰি চিম যে আহে।
অ'।
মই ভাবিছোঁ ফ্ৰী চিমটো লৈ লওঁ আৰামত এমাহ চলি যাম নেট ছেট লৈ পেলাই।
অ'।
তাৰ পিছত মই পইচাটো খাই দিলো নিজৰ ৰিচাৰ্জ কৰা পইচাটো চাৰে তিনিশ টকাটো। তাৰপিছত এতিয়া বাহটো খাই গলো, এদিনৰ কাৰণে মাত্ৰ ওৱান জি বি ডাটা পাইছো। এ-এতিয়া মই, এতিয়া ম, হতস্পট লৈ চলিবলগীয়া হৈ আছে।
আহ- আ - আহ।
মই মানটোক সুধিব পাহৰি গলো, দাদা কেইদিনৰ কাৰণে নেট পাম এইটো।
উম।
মইতো ওৱান যিবি ডাটা পাইছোঁ এদিনত নাই আৰু তেতিয়াপা আৰু। বেয়া সেইবিলাক চিমটিম নেট চেট নিদিয়ে। এতিয়া কোনদিনাখন খতম হৈ যায় এইটোও পাহৰি গ'লো, কোনদিনাখন লৈছিলোঁ।
উম।
সেইটো খতম হ'লে মোৰ এপটো যাব আৰু।
পতামলা
ন খুব
তাকে।
লক্ষ্যত ইয়াত নাই দেখোন ঘৰত এহ ক'ৰবালৈ গৈছে বোলে।
অ দে হ এম বি স্কুল কছে ব
খবা
নাজানো তাতে কথা পাতে।
আহ চব গোটেই কেইটা নেকি?
উম, গোটেই কেইটা তাতে জমা হৈ যায়।
কোন কোন?
আছে কেইটামান নাম নাজানো মই চিনি নাপাও। এই ছাগলী তাগলী সমীৰ সমীৰ।
অঁ।
নাই ছাগলী বোলে জানো আৰু নামটো তাৰ নামটোও নাজানো মই দেই গোপালহঁতে কৈ থাকে যে।
অ'
তাৰপিছত বিকাশ নে কোন শিউ আহিব লক্ষ্যয়ও গৈছে গোপালো গৈছে।
অ' বা গোপালে একদম জিপে চিপে খুলি লৈছে একদম।
উ
গোপাল মুণ্ডা বোলে, জি পেেত আছে
উম।
চিপে- চিপে খুলি দিছে একদ
অ
সি আৰু ডাইৰেক্ট পইচা পালে বিন্দুগুৰি বজাৰ পৰা হিপহফহে কিনিবগৈ।
মই বিন্দুগুৰি বজাৰ পৰাই কাপোৰ কিনে
হে?
উম
বজাৰৰ পৰা হিপহপ কিনিবগৈ।
অ', আৰু যিকোনো বস্তু সি বিন্দুগুৰি বজাৰৰ পৰাই কিনে।
চব বিন্দুগুৰি‌ তাৰ।
তাত বোলে কাপোৰ বিলাকো ধুনীয়া আহে, মোক কৈ আছে। সি মোক কি কয়, একদম কমতে পাবা তুমি বোলে, মোৰ লগত ওলাবা বোলে। যি কথা! বিন্দুগুৰি ওলাবগৈ বোলে, একদম কমতে কাপোৰ লৈদিম
দেখিব ভাল হলে নহ'ব নহয়, দুদিন পিন্ধাৰ পিছত চোলাত।
উম, আৰু তাত বোলে দুই নম্বৰী চোলা বিক্ৰী কৰে হয়?
অ'
উম, জানো আৰু, সি কৈছে কি নাই নকৰে, নিও চোলা বোলে
মই কোৱা নাই, ডাইৰেক্ট হিপহপ লাগে তাক।
উম সেই তাৰ ঘৰত যিমান খিনি কাপোৰ আছে নহয়, চব বিন্দুগুৰিৰে।
বিন্দুগুৰি।
অ' খালি সেইদিনাখন চেণ্ডেল পাতহে আগৰৱালাৰপা কিনিছে।
কিনিলে নেকি?
উম, ছশ টকা নে কিমান লৈছে, আগৰৱালাৰ পৰা কিনিছে।
অ, অ', তোমাৰ পদম পুখুৰীৰ ওচৰত যে আছে
অ উ
আ, দুখন আছে, এখন দৰং কলেজৰ ওচৰতো আছে। পদম পুখুৰীটো বেছি ভাল আৰু পদম পুখুৰীটো বেছি ভাল
এ মই আকৌ দৰং কলজৰ ওচৰৰটোহে ‌ভাল পাওঁ, মহাভৈৰৱৰ ওচৰত যে আছে এইটো। মন যায় খেপে সন্মুখে সন্মুখে
অ, অ'
সেইখন বেছি ভাল লাগে।
মই তাত যোৱাই নাই কিন্তু এইখনত গৈছো আগৰৱালা
এ বহুত নহয় কম দাম নহয় এ অলপমান দামো আছে
অ, দাম বহুত তুমি যদি তাত পোন্ধৰ বিশ হাজাৰ টকা কাপোৰ কিনা তেতিয়াহে তুমি মোবাইলত ওলাবা ভিডিঅ কৰে না এনেহলে তুমি নাহ তাৰ‍ এটা এটা স্পৰ্টিং, পেনৰ দামে পোন্ধৰশ ছশ দুহেজাৰ টকা
অ তাত তুমি খালি জোতা চোতা চব ব্ৰেণ্ডৰ বস্তু পাবা আৰু বাখত চাকত চব ব্ৰেণ্ডৰ দিব
আহ
বাকী কাম নাই। খালি জোতাযোৰ অৰিজিনেল নোপোৱা, এইযোৰ ফাৰ্ষ্ট কপি আহে
উম
তাতকৈ মিনটা পাই দিয়ে ভাল হ তাতকৈ ভাল আহিব কোৱালিটি
উ তোমাক জাৰ্চি তোমই দেখুুৱাই নাই ন মই দেখাম ৰখা ম, মই পাহৰিয়ে গৈ আছো, তিন তাৰিখে মানে হেৰি কৰিম, ৰিটাৰ্ণ কৰিম। কৰিলে পইচাটোৰ দিব নে মোক
অনলাইন দিব নেকি
অনলাইনতটো নাই মোৰ
জানো নি নিব আহিব নহয়
আহ
এতিয়াই দিব চাগৈ!
তিনি তাৰিখে শুনা মই এদিন গলকিপাৰ গ্লাভ অৰ্ডাৰ কৰিছিলো বহুত বেয়া আহিলে তাছত মই ৰিটাৰ্ণ কৰ মোৰ পইচাটো ফ্লিপকাৰ্টতে সোমাই থাকিলে কইনছত যে
আহ
তাতে সোমাই থাকিলা মানুটোৱে কৈছে বোলে তুমি কিব এটা অৰ্ডাৰ কৰিলে ইয়াৰ পৰা অনলাইন মাৰ দিব পাৰিম ফ্লিপকাৰ্টৰপাই।
আহ।
কিন্তু এটা পইচাটো যদি তাত সোমাই যায় বহুত বেয়া হ'ব কেছটো সেইটোৱে ভাবি আছোঁ কিনো হব